আহ, মানে কবাত যাবি নেকি?
অ' মই এই বেলতলাত যাও ৰ এই মোৰ কিবা আনিব যাব লগা আছে।
অ' তই এইকেইদিন বৰকে ওলাই চা
একেদিন যোৱা নাই দেই ক'ত গলো বহুত দিন দুখোন তলত নামিয়ে যোৱা নাই। এ মই প্ৰজেক্ট আনবা যাম ৰ প্ৰজেক্ট। অ' প্ৰজেক্ট আনিব যাম প্ৰজেক্ট। অ' আৰু সেই অনলাইনত ওলাবও লাগে প্ৰজেক্ট।
ঠিকেই আছে দে যাবাতো লাগবই। কেতিয়া জমা দিবা। অ' কালি জমা দিব লাগিব?
অ' কালি লাজ দেত।
অ' জমা দিবা মানে কলেজতে যাব লাগিব?
অ' জমা দিবা কলেজতে যাব লাগিব। কালি আকৌ কলেজ যাব লাগিব জমা দিবা কালি লাষ্ট দেট তাৰ।
এইখিনিত আৰু তোৰ কলেজত যোৱা লগ আছে নে নাই?
নাই।
তহতৰ ঘৰৰ কাষত নাই।
এই বেলতলাত আছে অ' কি বেলতলা বোলে চাৰবেত আছে আৰু ছিক্স মাইলত আছে।
অ' এইখিনি অকলে।
অ' মানে আগতে যেনেকে লগ আছিল তেনেকে লগ নাই আৰু।
নাই চক নাই।
তোৰ মানে কি হ'ল এই মানে আগা পিছা হ'ল যে? ক্লাছ কেইটা সেইকাৰ নে হ'ল আৰু না উম।
আৰু মই মানে কি মই মানে কি অপেনত ল'লো না ৰেগুলাৰত ল'ৱা নাই।
অ', এনে মানে ঘৰৰ ওচৰ পৰাই লগ এটা হ'লে ভাল লাগে আৰু, লগৰ লগত কথা পাতি পাতি যাব পাৰি।
অ', অ', আৰু মোৰ মানে কি সদায় ক্লাছ নহয় না অকল ৰবিবাৰে হয়, হ'লি মানে আৰু ক্লাছ বেছি প্ৰায়ভাগ হয়ে অকল পৰীক্ষাই হয়।
অ', সেইটোৱে হয় সেইটো অ' সেইটোও ভাল হৈছে সদায় যাব নালাগে না, খালি ৰবিবাৰে সপ্তাহত এদিন গলেয়ে হয়।
আহ।
ইমান কষ্টটোও কম হয়
আহ।
উ ঠিকেই পঢ়াটোতো বাৰু পঢ়বাই লাগে দিচোন সদায় এই
অ' পঢ়াটো সেই সমানে পঢ়বা লাগে খালি ক্লাছটো নহয় আৰু। তে মোৰ হেৰি মানে সপ্তাহত হয় আৰু।
তেনেকে হ'লেও পাৰ হৈ গেলি হ'ল আৰু কিবা কৰি পঢ়া খিনি।
অ'।
পঢ়া চঢ়া শেষ হলি আৰু লাহে লাহে আৰু লৰা চৰা চাই পেলাই আৰু বিয়াই দিব লাগিব আৰু।
এ হোৱা নাই ৰ ইতাতে বিয়া চিয়াৰ আৰু কথা ভাববা।
কি আৰু সদায় ঘৰত থাকিবি না বিয়া দিবা লাগিব।
সদায় নাতখুৰছোন কিন্তু হলেও আৰু সময় আছে ৰ বহুত।
অ' সময় আছে দেচোন তোৰ পঢ়াও শেষ হোৱা নাই নহয়। মানে ত, উম, তাক মই পঢ়াহে একো অ', তই পঢ়া শেষ কৰিবা দিছো আগে, তাৰে পিছত হেই বিয়া দিম বুলি কৈছো।
ভাবি এইয়া পঢ়া আৰু তিনি বছৰ আছে।
অ'।
তাৰ পিছত তিনি বছৰৰ পিছত আৰু দুই বছৰ ধৰ চাকৰি তাকৰিৰ কাৰণে অলপ মান মাথা মাৰিব লাগিব, চৰকাৰী আজিকালি
সেয়াইটো ক'লো পাঁচ বছৰ মান পিছত চিন্তা কৰিবা লাগি
অ', তাৰে পিছত চাকৰি পালি যদি পালিতো প কৰিবাই লাগিব ধৰ দুই তিনি দুই বছৰ এক বছৰ চ চাকৰি কৰিয়ে ল'ব লাগিব সেনেকে ছয় বছৰ ছয় বছৰ পিছত আৰু এক বছৰ পিছত আৰু এনেকৈ বিয়া, সাত বছৰ সাত বছৰমান পিছত আৰু একদম ছয় সাঁত
বেছি বয়স হোৱালৈকে ৰাখিবা নৰা, বেছি বয়স হলে থাকিলে বেয়া।
বেছি নহয় ৰ', বা আহিও পলাকে ই
যায়ও পাৰল নেকি
অ'।
আহ মোৰ চলিতো এডভান্স।
আপা পাৰব
তমাৰ মান যিবি মানে ওলাই যাব দি
আৰু বপাৰ মনো ব জান খছো
টিশন আছে নহয় সেই সোনকালে যাবাদি সোনকালে আহিবা দিছে।
তাকেতো, এক চটকিত আহিয়ে পালাক সি।
স পিছে তো খাইদি না আজি ভালে খালি।
অ', খানা খালো ৰ', খাই উঠলো এই বাচন চাচন ধুলো।
উম। বাকী বাছন চাচন ধোৱা হ'ল, খোৱা হ'ল?
খোৱা হ'ল বাচন ধোৱা হ'ল এতিয়া এতিয়া যাবাৰ হ'ব আৰু স সোনকালে যাই সোনকালে আহো, নহ'লে বতৰটো বেয়া কৰি আছে না।
নাই আজি বতৰ বেয়াই আজি দিনতটো মানে কিন কিন মাৰিয়ে আছে আৰু।
তাকেতো কাপোৰ শুকোৱাই নাই। নাই কৰা নাই।
কৰা নাই ন', সেই সময় নাই আজি আজিকালি খাব ফোন চন কৰিব সময় নাপায়, আজিকালি বিজি মানুহ
আহ।
মোকে নামাৰ এই দিনটোত আৰু তোক কি ফোন ক'ৰব
খবৰে নলয়।
আজিকালি পাইছিল দেই আজিকালি আৰু বেলেগ ৰাস্তা লৈছে চাগে।
অ' তাকেই তো।
উ, উম।
হেই
ক মানুহ ন', বুঢ়া হ'লে নো আৰু ক'ত যাব পাৰিব লগ
অ', তাকেতো।
ডেকা কেইদিনে এনজয় কৰি নললি বুঢ়া কালত কৰিজা কৰিবা নোৱৰব না
অ ইতায়ে এনজয় কৰি লক দে।
উম।
চলিটো ডাঙৰ হোৱাৰ পিছত আৰু কটিত কৰিব পাৰিব।
নৰে আৰ।
ইটায়ে আৰু এনজয় তাকেতো। বাকি কিহেদি ভাত খালি?
ছাবি আৰু দালি খালো দালি বনালো আৰু পানী লাও আলু ভাজি বনালো তাৰে পিছত তাৰপিছত দালি বতিলো চাটনি দালি চাটনি।
বাহ দালি চাটনি বনাইছা মোক দিয়া নাই অলপ দি বনিবা লাগিছিল।
পিয়াজ আৰু নেমু আদি এনেকে চাটনি বনাইছোঁ। সেনেকে খালোঁ ভাত।
ঠিকে আছে দে। ময়ো চব মিক্স কৰি কেনে বনাইছিলোঁ আঞ্জা আৰু আমৰ চাটনি কৰছো তাৰপিছত পুই শাক ভাজি।
কেনে ইমান দিনত ভিন্দো নাথাকে কাৰণে ইমান মানে মোৰ বনাব লগা মাথা মাৰিব লগা নাথাকে আৰ।
আহ।
এনেই নেকি কাছি কাছি খাবা লাগিব। অ' দেহ ক
হেল্ল'।
অ' শুনি আছো দে ক
উম দে এতিয়া পিছে অ'। দে সোনকালে আহিব দি আৰু।
উম যাই আছে।
বাকী গোটেই কেইটাই ভাত খোৱা লোৱা হ'লে তহঁতৰ ন?
তিনিটা আম দি পঠাইছো হা।
উম, কেঁচা না পকা?
এ পকা ৰ কিন্তু হ পকা পকা এইয়া তোৰ হেৰি হেৰি কি বুলি কয় এ পকাই ধৰা কিন্তু চব আম এটাও আম ভাল নহয় পকা ধৰা বাচি বাচি খাব লাগিব মানে কাটি কাটি।
নেদলিও কথা নাই আমাৰ নেদলি ইমান আম খোৱা মানুহ নাই আছে আমাৰ ঘৰত দুটা ন আম আছে কোৱাই নাই পকা নাই কাৰণে। অ' আমাৰ ঘৰত আম থাকে। আৰু দুটা নেকি কি আছে দিবা দৰকাৰ নাই এনেই মিছা মিছি পেলাইহে দিব লাগিব আনি। বোলে আৰু এই দুটাই খাব। যি খাই মইতো নাখাওৱে ন এতিয়া টেঙা খোৱা বাদে দিছো অ এনেই বেকাৰ দি পেলাবা কাৰণে দি লাভ নাই দে। অহ, দে তহতে খাব পাৰিবি। অ', বাপেকে আনে দেখোন তই গমেই পাই। সেইদিনা তোৰ চকুৰ আগতে কিমান আনছি। সেয়েহে হোৱা নাই। মানে আমকেইটাত টেঙা ইমান মিঠা নহয় সেইকাৰণে খোৱা নাই।
অ' আমাৰ এই এইবাৰ সিহঁতৰ জেঠাহতৰ আমাৰ এনে কাষৰ, গোটেই পুকাই লাগছ-পুকা লাগছি হেৰি তাই টা সেনেকে দিছি আৰু কাষৰ মানুহৰ কাৰণে খাবা দিছি। কৈছে কাটি-কাটি খাবি আৰু।
অ', এনে নহ'লি বাৰু সেইবিলাকো কাটি-কাটি টাইম পাছ থৈ দিচোন, মানে ইমান খাবা মন যায় থাকিলে এতিয়া মানে কি হ'ল মোৰ এই টেঙা-চেঙা প্ৰতি একো মানে ইন্টাৰেষ্ট ৰেষ্ট নাই। লোভ নাই আৰু মানে মই খাবা মন নাযায় আৰু টেঙা-চেঙা। মই খাবা ন'ৰা হৈ হৈ গেলো মন এতিয়া মানে মই টেঙা বোলা বস্তুতটো মানে মোৰ ভয়ে লগা হ'ল খাব কাৰণে।
অ', তাকেতো।
এ দুদিনমান যাওক তাৰেপিছত গৰম বন্ধটো দিয়ক, তাৰপিছত এদিন যাম দেই ওলাই। অলপমান কৰ তাতো যাব লাগিব।
অ', হ'ব দে ওলাবি।
অ', ছুটি-টুটি লৈ। তহঁতৰ তাত যাবা লাগিব নহ'লি। প্ৰব্লেম বিলাক বহুত হৈ আছে, মন অশান্তি হৈ আছে।
অ', যাবা লাগে বেমাৰ-চেমাৰ বিলাক দেখাবা কাৰণে। অলপতে যাব লাগে বেছি বেছি হোৱাৰ কাৰণে ৰখি থাকিবা নালাগে। বেছি হ'লি আৰু পিছত দিগদাৰ হয়।
অ', সেইকাৰণে যাম দে এদিন মই কথা পাতি মনৰ লগতো কথা পাতি লৈছো তা লগত। কি কয়, কি কৰে! বন্ধ দি লক বুলি কৈছো, ময়ো ভাল হৈ লওঁ।
অ', আজি যে ওলাই যোৱা কথা আছিল, নাযা নেকি?
এ যোৱা নহ'ব আৰু ইচ্ছা নাই। ধে মানে বাৰ্থডে এখন আছে বাৰ্থডে খনতে এতিয়া যাবা লাগ এ যাও না নাযাও। এতিয়া কি কৰো, গেলিয়ে নহ'ব না আৰু কিবা এটা দিবা লাগিব না এইটো আন দিবা মানে এতিয়া কি কৰো? তাকে ভাবি আছো। এই ওপৰৰ হাতত কি দিবি হাতত থাকিবাওতো লাগিব না।
অ', হেইটোৱে।
উম। এ ভিনদেউৰেক ক'লো ৰাতিপুৱা সিহঁতৰ বাৰ্থডেত মাতছিল, এনেকে-এনেকে কিবা এটা আনবা লাগছিল। মুখ মুখেদি মাতে নিদলাক আকৌ, কি কৰিম মই?
হম।
হ'ব। এতিয়া আৰু চাও কি হয়, সময় মূৰক লাগি। উম, চাও কি হয় সময় মূৰক লাগি। সেই পাহাৰ খান উঠাৰ য'ত টো অলপমান দিগদাৰ না।
নেগেলিও বেয়া নাপাব?
নেগিলি বেয়া পাব দেচোন, আহাই-যোৱাই মাত দে। বা মানে কি হ'ল মায়েকেও কৈ গৈছেি। কৈছি ৰাস্তাত লগ পাই, তাইও ফোন কৰি কৈছি লগৰ বুলি। ফোনে কৰি কৈছে বাৰু।
অ'।
তথাপিতো চাওঁ। কি হয় মাহীহতকো মাতি নেকি সুধু লগ চগ হলে অলপ ভাল হব একলাইতো যাবা নোৰি না।
অহ।
চাও সুধি বুজি কি হয় চাই পেলাই আৰু কিবা এটা কৰবা লাগিব আৰু।
আহ।
এই এতিয়া আৰু কিবা এটা কৰিমদে আৰু যি কৰো কি হয় কি নহয়। দে, দে হ'ব দে ন? হ'ব দে। কালি কথা পাতিম দে আৰু। উম, দে।